অ বা অ বা
অ কোৱা
চা
মই এনে আছিলো তুমি
ময়ো এনেই আৰু ভাতকেইটা খাই পেলাই শুব আহিছোঁ
অ অ আজি মোলে মনত পৰিল ইমান দিনৰ মূৰত
উম বহুত দিন কথা পতা নাই যে সেইটো কাৰণে ভাবিলো ফোন এটা কৰো
আহ আহ
খবৰ ভাল আৰু
উম ভালেই মোৰ তোমাৰ
মোৰো ভালেই দিয়া খুৰীহঁতৰ ভাল।
অ অ ভালেই অলপ এই বিষ চিষবিলাক আছে এইবিলাক ফিজিঅ'থেৰাপি কৰি আছে।
উম
তাকে আৰু বাকী তোমাৰ মাহঁতৰ ভাল।
অহ ভালেই
দাদা ভালে ভালনে
দাদাৰ ভালে আৰু পৰীক্ষা আহি আছে যে অকমান চিন্তিতও হৈ আছেহি
অ পৰীক্ষাটো অ তোমাৰো আছে নহয় কিবা কিবি
অঁ মোৰ ডি এল এডৰ এণ্ট্ৰেঞ্চ আছে
অহ
আৰু বেলেগ অ কে এতিয়া মানে জুলাইত আছিলে আ মানে সেই তাৰিখটো পাহৰি থাকিলো
অ অ আছে তেন্তে দিন ন
উম আছে ইমানো নাই আৰু পঢ়াও নাই ভালকে
অ অ ৰ'বাচোন এই হেৰি তোমাৰ পৰিয়ালৰ কোনোবা ফুৰিব যায় বোলে নে কি দাদাই মোক এ এই হ'ল দিন চাৰিদিন মানৰ আগত কৈছিলে।
অ হেৰি কি বুলি কয় জেঠাইৰ ল'ৰাটো জেঠাইৰ ল'ৰা দুটা আৰু ছোৱালীজনী মানে সিহঁত তিনটা যায় আৰু আমাক লগ ধৰিছিলে শ্বিলঙলৈ আমি এতিয়া নাযাও বুলি কৈছো পাছত যদি যোৱা হয় গম নাপাও এ নে চাওম আৰু কি হয়
অ অ অ মোক কৈছিলিলে সেইদিনা
উম যাবা নেকি
নাই নাই মই যাব বিচৰা নাই এতিয়া পইচা পাতিও অলপ হেৰি হৈ আছে মানে এইটো আকৌ জুলাই মাহতটো মানে মোৰ জন্মদিনো আছে সেইটো কাৰণে অকমান পইচা পাচি মানে পইচা পাতি গোটাই আছো খৰচ কৰিব বিচৰা নাই মানে।
অ অ অ বুজিছো।
গলে মানে বছৰটো অলপ লাষ্টৰ ফালে ভাবিম আৰু এতিয়া এতিয়া মন নাই যাবলৈ আকৌ কিবা কিবি পৰীক্ষা বিলাকো আছে যে সেইটো কাৰণেও মানে আকৌ মানে ফুৰিব গ'লে কি হয় আহি পেলাই মই একেবাৰে পঢ়াত মন নবহে মই এসপ্তাহ মান এনেই খেদাও তেনেকে কে
অ মোৰ আৰু বেছি মানে যায় বৰবাত
অহ
মই আকৌ ভাবিছিলো মানে ডিচেম্বৰ মানে অ নৱেম্বৰ ডিচেম্বৰ এনেকুৱাত আৰু অৰুণাচলৰ ফালে যাম ভাবিছো তাৰ পিছত যেতিয়া কিবা হয় তেতিয়াহে গম পাম আৰু
অ সেইটো টাইমত পাৰি আৰু সেইটো টাইমত অকমান ঠাণ্ডাও ন এতিয়া গৰম তাতে সেইফালে শ্বিলঙৰ ফালে বাৰু
অ ফালে ঠাণ্ডা
অ তথাপিও ইমানতা মন যোৱা নাই তেনেকে মোৰ এই পৰীক্ষাবিলাকৰ কাৰণে বেছি মন নাই মানে মোৰ এই আগ আগষ্ট ছেপ্তেম্বৰ মানে অঁ সেইকেইটা মাহ মানে পৰীক্ষাতে যাব সেইটো কাৰণে
উম হুম বুজিছো এ দিয়াচোন এতিয়া পৰীক্ষাবোৰ হেনেকোৱা নহয় যে, মানে ছেমিষ্টাৰ এক্সাম বোৰ নিচিনা নহয়য়ে যে যেনে তেনে পাছ কৰিলে হব।
উম সেইটোয়ে এই এ সেইইবিলাক চেমিষ্টাৰ হোৱা হয় নোভাবিলো হয় আ এইবিলাক মানে অকমান এতিয়া আৰু যিটো মানে বয়স বিলাক গৈ গৈ আছে যে এনেকে একে চিন্তাও হয় মানে এইটো কাৰণে উম আৰু মোৰ যে এনেকুৱা হয় ক'ৰবাত ফুৰিব গ'লোঁ নহয় আহি পেলাই সেই ফটো ভিডিঅ'কে চাই মই দুসপ্তাহমান সেইবিলাকে তেন এ সেই মানে বৰবাদ কৰি দিওঁ পুৰা মানে একে বাৰে নপঢ়ো মন নাায়
অ ফুৰি অহা পাছত মানে কি হয় সেই জেগাটো ভাল লাগে জেগাৰ কাৰণে মানে আৰু দুদিন থাকিব পোৱা হয় এনেকুৱা মানে চিন্তা কিছুমান আহি থাকে ন
অ সেইটো কাৰণে মানে মানে এইবিলাক চাই চাইও ভাল লাগে ন ফটো ভিডিঅ' বিলাক সেইবিলাকে চাই চাই মানে সময় বিলাক বৰবাদ কৰি দিওঁ আকৌ
তুমি মাজতে আন্দামানো গৈছিলা হবলা
অ তাততো গোটেই অ সাত দিন নে ছয়দিন আছিলো জানো মানে এসপ্তাহৰ কাৰণে গৈছিলো ন তথাপিও মানে হেঁপাহ নপলাল আৰু থাকিব মন গৈছিলা তাৰ পিছতো আহি পেলাই ভাবি আছো আৰু থাকিব পাৰা হয় অ বহুত ধুনীয়া দেই। আৰু তাত যে আমি খোৱা বোৱা অকমানো একো হেৰি নাপালো মানে অসুবিধা নাপালো এতিয়া বেলেগ জেগাত গলে অকমান চিন্তা হয় যেনেকে উ দেলহি চাইডে হওক বা সেইফালে চাইডে আৰু। অ মানে ইণ্ডিয়াৰ। কিন্তু। ইয়াত মানে এ মানে এইবিলাক বেছি হেৰিও নাই তেল মছলাও নাই। জোখতে আছিলে চব মানে। একো তেনেকুৱা অসুবিধা পোৱা নাই।
অ তেনেকুৱা হলে ভালেই হয় ন।
অ কিন্তু মানে হ'ল বুলি এনেকে উম এ মানে আমাৰ মানে এনেকুৱা হৈছিলে আমি দিনটো ঘূৰি থাকো যে। আমাৰ দিনটো ভাত খোৱা হোৱা নাছিল। মানে ভাত মানে কি এতিয়া খাব হলে আকৌ মানে এখন দামী ৰেষ্টুৰেন্ট বা তেনেকুৱা কৰবাত সোমাবগে লাগিব। তাতকে মানে আমি এইবিলাক। তাতে গৰমো বহুত যে আমি এইবিলাক জুচ চুচ এনেকে খাই কটাইছিলো মানে কুঁহিয়াৰ ৰস খাইছিলো তাৰ পিছত এনেকে ফ্ৰুটচ বিলাক খাইছিলো সেইবিলাকে বহুত খালো দেই তাত সেইবিলাক কমাই সেইবিলাক খাই পেট ভৰি গৈছিলে কিন্তু মানে ইমান ভোক লগা নাছিলে তেনেকে আমি মানে। ব্ৰেকফাষ্টটো বহুত ভালকে কৰিছিলো মানে। হেভিকে কৰি যাওঁ তাত। পিছত পিছত ইমান ভোক চোক নালাগে দুপৰীয়াাতটো সেই এ হেৰিকে কটাই দিও তাৰপিছত ৰাতি ভালকে খাওঁ বাৰু। যিখন হোটেলত থাকো তাতে মানে। ভাত অৰ্ডাৰ দি পেলাই খাওঁ ভালকে।
অ অ বুজিছো তাতে কিন্তু মই শুনামতে হা মানে খালী পেটত ফল মূল খালে বা কিবা মানে ধৰ কুঁহিয়াৰ ৰস সেইবোৰ খালে বোলে গেছ হয়।
অ কিন্তু আমাৰ খালী পেট হোৱা নাছিলে আমি মানে ব্ৰেকফাষ্টটো ভালকে কৰিছিলো যে। তাৰ পিছত ধৰি লোৱা দুঘন্টামানৰ। পিছত খাইছিলো, সেই তেতিয়া খালী হৈ থকা নাই আৰু, পেট ভৰ্তিয়ে হৈ আছিলে খালী মানে কিন্তু ইমান ভোক লগা নাছিলে কিন্তু। তাত নাজানো কিয়
ফুৰিব যোৱাৰ হেঁপাহ।
হয় চাগে, মানে আমি ঘূৰি ফুৰি আছিলো, মানে এ এবাৰ অ এ এদিন ভাত খাইছিলো চাগে দেই, অ সেইদিনাখন আকৌ যিখন হোটেলত ভাত খালোঁ। সেইখনত এ কিবা উম মানে তাত মানে বেংগলী হোটেল আছিলে এ তাত মানুহো ধেৰ আছিলে, কিন্তু তাত খানাটো ইমান এটা ভাল নাপালো, মানে কি দিছিলো অ তাত নিৰামিষে খালো দেই মানে ইমান হেৰি খাব মন যোৱা নাছিলে সেইদিনাখন কিবা আলু পস্তা বুলি আছিলে দেই আলু পস্তা নে কি মানে যি। টো তৰকাৰীটো মানে সেইটো দিছিলো। সেইটো মানে এনেকুৱা সৰিয়হ। বনাইছিলে আলু মানে এনেকুৱা গ্ৰেভি নিচিনা বনাইছিলে আৰু দেই।
উম সেইটো মই খাইছো।
কিন্তু সেইদিনাখন টেষ্টে নাপালো ইমান বেয়া পালো খাই পেলাই মই যে ইমান নষ্ট কৰিলো নহয় অকল দুগহা। খাই পেলাই মই চব বাকী মানে গ'ল আৰু এনে।
সেইটো মিঠা মিঠা লাগিছিল‌ নেকি
সেইটো মানে একো টেষ্টে নাপালো মই জানে মিঠাও নাপালো মই জ্বলাও নাপালো একোৱে টেষ্ট নাপালো
তেনে সেই বস্তুটো মিঠা হয়
মিঠা অ নামটো তেনেকুৱাই লাগিছিলে কিন্তু একো একোৱেই সোৱাদ নাপালো ইমান বেয়া লাগিলে খাই পেলাই
অ মানে মই এ কাৰ মানে মোৰ লগৰ বঙালী আছে ন ত সিহঁতি মানে এবাৰ খুৱাইছিলে আলু পোচা নে পোষ্টা এনেকেই কিবা নাম আছিলে কিন্তু নামটো অ সেই ত' সেই বস্তুটো মানে মিঠা মিঠা পালো মই
অ এনে মই বেংগলীত খানা খাই ভাল পাওঁ বেয়া নাপাওঁ কিন্তু সেইটো সেইদিনাখন ভাল নালাগিলে সেই হোটেল খনতে চাগে সোৱাদ টো ভাল নাপালো নাজানো সেইদিনাখনে যি মানে খানাটো ইমানটা ঠিক নাপালো বাকী গোটেই কেইদিন ভালে আছিলে মানে কি হ'ল আমাৰ আমি যিকেইখন হোটেলত আছো তাৰ মানে ব্ৰেকফাষ্ট সেইটো হেৰি এনেকুৱা হেৰি চিষ্টেম হয়, বুফে চিষ্টেম হয় মানে। ধেৰ কিবা কিবি আই ম থাকে নিজে লৈ খালে হয়। কিন্তু তাতে মানে চাউথ ইণ্ডিয়ান খানাবিলাক বেছিকে আছিলে। চ। মানে এনকা দচা আছিলে, ইদলি আছিলে, চাম্বাৰ আছিলে, এইবিলাক আছিলে আৰু। এইবিলাকে লৈ খাইছো আও লগতে জুচ চুছ কোনোবা কফি খাব বিছাৰিলে কফি বা কোন মানে যিটো মানে। এজেণ্টৰ থ্ৰু বুক কৰিছে তাতে মানে আমাৰ ব্ৰেকফাষ্টটো ফ্ৰী হয়, ফ্ৰী মানে তাহাঁতি মানে চাৰ্জ নলয় আৰু হোটেলেই। টো মানে সেই সেইটোতে সোমাই আছে। তেকেছ টোতে। সেইটো কাৰণে মানে, ঠিকছে ভালকে খাই লওঁ আৰু। উ, হ। মানে ৰাতিপুৱা একদম, পেট ভৰোৱা। কেক খাই লওঁ। তাৰ পিছত দিনটোলে ওলাই যায়। যাওঁ, সেই বাহিৰত সেই সৰু সুৰা কিবা কিবি খাই দিওঁ আও। কেতিয়াবা, এনেকে চাত তাতো খাইছিলো, কুঁহিয়াৰ ৰস আকৌ ফ্ৰুটচ খাইছো আকৌ তেনেকুৱা মানে সৰু সুৰাৰাকে খাও আৰু। তেনেকোৱা হেভি কে নাখাওঁ আৰু তেনেকে ইমান। ভানে ভাত বা ৰুটি নাখাওঁ আৰু কাৰণ সেই। সেই খিনি ৰাতিপুৱাই, খুৱাই হৈছিলে আৰু।
উ বুজিছো, তোমাৰ ফটোজবোৰ চাইছিলো মোৰ ভাল লাগিছিলে আৰু এটা ভিডিঅ' দেখিছিলো তুমি সাগৰত আছিলা যে।
অ।
সে সেইকেইটা বস্তু মানে ভাল লাগিছিলে এনেকুৱা লাগিছিল যে মানে মও যাওঁ।
অ তাতে বৰ ধুনীয়া দেই আৰু চাফা হয় পুৰা। এনে বেলেগ জেগাৰ, অ বেলেগ তাতে মানে। কি কৰিছে জানা সাগৰৰ পাৰত মানে এই, দোকান বিলাক অ মানে নিদিয়ে হেৰি কৰিবলৈ মানে এনে ত দোকান বিলাক থাকিলে লেতেৰা হয়, অ সেইটো কাৰণে আকৌ। এ তুমিতো পুৰি যাওঁতে পাইছা চাগে সাগৰ পাৰ তেনেকে দুপ
অ তাতে কি হয় তোমাৰ ধৰা চব মানুহে দাছ নাথাকে চব জেগাতে। সেইটো কাৰণে কি কৰে তোমাৰ মানে কিবা খালে নহয় খাই মেলি সেই যিখন পাত থাকিল বা পলিথিন চলিথিন এইবিলাক য'ত ত'ত পেলাই দিয়ে।
উম সেত
আৰু সেইটোত মানে বহুত কেতিয়া প্ৰদূষণ হৈ যায় দিয়াচোন
হয় হয় আ তাত আকৌ আমি মানে আন্দামানত যাওঁতে তেতিয়া তাত সাগৰত মানে সাগৰ পাৰত সেইবিলাক পুৰা হেৰি কৰি থৈছিলে, মানা মানে পুৰা মানে ৰেষ্ট্ৰিকটেড আছিলে। সেইটো কাৰণে তাত চাফা আছে। তেলে আৰু।
অ আমাৰ অ মানে ইণ্ডিয়াত সেইটোৱে বেয়া ন, যে মানে মানুহক যিমান তুমি নোকোৱা নতুনকে ৰং কৰি থৈ যোৱা ৱালখনতো মানে মানুহে পিক পেলাই বা কিবা। এইবিলাক বস্তু মানে বেয়া কৰে কিন্তু।
অ এইবিলাকৰ আচলতে কি জানা, ফাইন লগাই দিব লাগে। ধৰি লোৱা দছ হোজাৰ বা বিশ হাজাৰ মান ফাইন দিব লাগে, তেতিয়াতো মানুহৰ গাত লাগিবই।
উম, নহয় এনেকুৱাত মানে কি হয় জানানে আমাৰ ইয়াতে চি চি টিভি নাই বেছি।
অ।
সেইটো এটা মানে দিগ দাৰ হৈ যায়।
উম কিন্তু মোৰ যে বেয়া লাগে তেনেকে পিক চিক পেলাই দিলে। ইমান ধুনীয়াকে ৰং
অ অ চাফা জেগা এটাত যেতিয়া মানে হঠাৎ সিফালৰ পৰা সিফাললে বেয়া হৈ যায় বেয়া দেখে দিয়াচোন।
উম সেইটোয়ে। তাকে এতিয়া এ কি কি কৰিব শুবা নে?
অ শুম আৰু এতিয়া। তুমি?
উম মও এই শুম আৰু।
দিয়া নহ'লে শুৱা।
উম উম ঠিক আছে। হ'ব দিয়া। শুভৰাত্ৰি।